হেল্ল'?
অঁ, হেল্ল'?
কি কৰি আ ?
এ আছোঁ এনে, তই?
মই আছোঁ এনে।
অঁ।
অঁ এই অলপ আগত জাষ্ট।
অঁ, ময়ো খালোঁ অকমান আগতে।
অ'।
এনে পঢ়া - শুনা?
হা?
পঢ়া শুনা?
বাকী পঢ়া শুনাটো চলি আছে আৰু বাকী তোৰ কেনেকুৱা?
মোৰ পৰীক্ষা শেষ হ'ল যে তেতিয়া
অ বাকী অহ।
বাকী একজাম চেকজাম কেনেকুৱা গ'ল?
এ ভাল বেয়াৰ মাজতে আৰু।
কিয় ইমান হেৰি নহল নেকি?
বেছি পঢ়িছিলি মানে দুখতকে সেই
অ।
উ কিয় বেছি পঢ়িলি নে পলিটিকেল চাইনস কি টান নেকি বাৰু?
টান নহয় বাৰু ভালেই।
উম তেনেহলে?
এ পঢ়াই আছা
আচ্ছা। বাকী এনেই কি কৰিম বুলি ভাবিছো তাৰপিছত আৰু? ডিগ্ৰীটো কৰাৰ পিছত কি কৰিম ভাবিছ?
এতিয়া এপ্লাই চেপ, এপ্লাই কৰিছো চাকৰি কাৰণে কি হয় চাই লও। তাৰপিছত
মানে নহলে আৰু পঢ়িবি।
নহলে পঢ়িও থাকিম, নহলে কিবা বিজনেচ চিজনেছ কৰিম, নহলে কিবা এটা কৰিম আৰু।
উম।
তই কি কৰিবি?
হা!
আৰু কি কৰিবি?
মইও চাও বও এইবিলাকে আৰু। যদি ইফালেটো পালোৱে, নাপালে কিবা এটা কৰিব লাগিব আৰু।
নাপালে কি কৰিবি?
নাপালে আৰু, কিবা এটা কৰিব লাগিব আৰু। বিজনেচ চিজনেচ বা নহ'লে নিজে কিবা-কিবি কাম আৰু।
কিহৰ বিজনেছ?
এনে কিবা-কিবি। সৰু সুৰা ধৰ নিজেই, হে!
কিবাটো ভাবিছা চাগে, কিহৰ বিজনেচ কৰিবি।
অ'। কিবা-কিবি ধৰ, ফাৰ্ম-চাৰ্ম ধৰ খুলিব পৰাকে আৰু তেনেকুৱা, সৰু-সুৰা।
উম, ইনফেচ কম হয়, লাভ বেছি হয়।
হে?
লাভ বেছি হোৱা কৰিবি, যাতে সৰু পৰা সৰু মানে অলপ পইচাতে ভাল লাভ হয়, তেনেকুৱা হেৰি কৰ।
উম, সেইটোয়ে প্ৰথম বাৰ ধৰ ষ্টাৰ্টিংটো বৰ্তমান হেৰি নকৰোঁ, ত' ষ্টাৰ্টিং কৰা পিছত পিছত আৰু ধৰ, লাহে ধূৰে বঢ়াম আৰু। প্ৰথমে চাব লাগিব ন। কি হয়, কি নাই, ডাইৰেক্টটো একো কৰিব নোৱাৰ। বাকী পঢ়াটো কমপ্লিট হওঁকচোন বাৰু, কি হয়।
তই কি বিষয়ে পঢ়ি আছ।
হেহ
আৰু, কি বিষয় ত পঢ়ি আছ।
মইতো এতিয়া বাৰু, হেৰিত পঢ়ি আছো আছামি।
অ', ঠিকে আছে।
এনেই পল্টিকেল পঢ়ি তই কেনেকুৱা পাইছ, খুব ভাল চাগে হয় নে।
ভালেই বাৰু।
ধৰ, পুৰা ধৰ। একেই এ টুৱেলভ-চুৱেভৰ পোৰা, এইবিলাকৰ ধৰ একেই আৰু বাকী বিলাকৰ।
সেইবিলাক আজাৰী তেনে সংবিধান।
কাৰণ অ', কাৰণ তহঁতৰ আকৌ মেজৰ দেখি, তহঁতৰ বেছি বেছি হেৰি হৈ যায় নেকি, মানে বেছি
অ', মানে মানে হাৰ্ড মানে, বিষয় মানে আগতে শিকোৱা একো নাই, গোটেই কিতাপখনত গোটেইখিনি হেৰি হৈ আছিল যে, সেই এখন কিতাপতে তাকে এটা এটা টপিক কৈ মানে বহলাই দিছে আৰু।
উম।
মানে ধৰা আগতে এখন কিতাপতে, আইনৰ বিষয়ে সংবিধানৰ বিষয়ে আ হেৰি বিলাক ধৰ চব বেলেগ, এঘন্টা যেতিয়া চব, বেলেগ বেলেগ তই এখন এখন কিতাপ হৈ গৈছে য'ত বেলেগ, বেলেগকৈ আছে।
বাহ, তেনেকৈ হ'লেচোন বহুত কিতাপ হৈ যাবচোন।
উম।
বা কিমান ভাগ আছে, কিমান কি আছে ভাৱ। যিখিনি পঢ়িছ
ঠিকে আছে আৰু।
সেইখিনি পঢ়িলে দেখোন লাভো আছে যে।
অ, সেইটোও হয় বাৰু।
চা, চাকৰি কাৰণে হওক, বা যিহৰ কাৰণে হওক।
নৰ্মেল হেৰি ডিফেন্সত নাপালো ত' কৰিব পাৰ আৰু প প্ৰফেচৰ চফেচৰ কাৰণে নে কি ক!
পাৰি বাৰু দে। সেইটো কাৰণে আকৌ ধেৰ পঢ়িব লাগিব নহয়, ইণ্টাৰ্ণ, মাষ্টাৰ্ছ কাৰণেও পঢ়িব লাগিব।
উম, পঢ়িবতো এনেও লাগিব। এ এতিয়া যেতিয়া পঢ়িয়ে আছ, ডিগ্ৰীটো কৰিয়ে আছ।
উম, আকৌ মাষ্টাৰ বেলেগ বেলেগ বিষয় ধৰ এতিয়া এম, ই লত পঢ়িব কাৰণে বেলেগ লাগিব, হাই স্কুলত পঢ়িব কাৰণে বেলেগ লাগিব।
উম, সেইটো হয়। চাই ললে হ'ল হয়, সেইটো ধৰ হাই স্কুলত ভাল নে ধৰ হেৰিত ভাল হাই ছেকেণ্ডৰীত ভাল নে কলেজত ভাল।
উম, মানে ভাল মানে চবতে আকৌ বেছি বেছিকৈ পঢ়িব লাগিব নহয়। ধৰ ক, তলৰ হেৰি চাকৰি লাগিলে কম পঢ়িলেও হ'ব।
উম।
বাকী এতিয়া কলেজ চলেজ গৈ আছ?
নাই এতিয়া পৰীক্ষা শেষ হ'ল যে যেতিয়া আকৌ আগষ্টৰ পৰা আৰম্ভ হ'ব আৰু।
আৰু ফৰ্থ ছেম ক্লিয়াৰ?
উম শেষ হ'ল ফৰ্থ আহ এ তই খেলিব কৰিব গৈ আছ নে নাই
খেলি আছোঁ বাৰু এতিয়া মানে ইমান এটা এতিয়া নাইতো। এতিয়া প্ৰেক্টিচৰ ছিজন ত' প্ৰেক্টিচে এতিয়া ঠাণ্ডা দিন আহিলে ষ্টাৰ্ট হ'ব আৰু গেম চেমবিলাক।
উম কেতিয়াবা হয় বাৰু
অহ
বাকী ঘৰত খবৰ ভাল?
ঘৰত ভালেই।
তহঁতৰ ভালেই?
উম ভালেই। আছে আৰু ঠিক থাক কে।
ভাত বনালি?
ভাতটো মই বনালো বাৰু বাকী বেলেগ বনোৱা নাই এতিয়ালৈকে। তহঁতৰ বনাই আছে?
নাই বনাব আহি, যাবহে।
অ আচ্ছা
তই ক'তো নাযাও।
ক'তনো যাবি
এতিয়া নহয় এতিয়াতো ৰাতিয়ে হ'ল বাৰু
অ এতিয়া নহয় গম পাইছো বাৰু এনে কতো নাযাও বাৰু এতিয়া যাবলগীয়া নাই অ
উম সেইটো হয় বাৰু
উম ৰুমত সোমাই থকাটোৱে টান ক'তনো বাহিৰত ওলাই যাম
তেওঁ ওলাই যাব লাগে বাৰু মাজে মাজে
হম
ওলাই যাব লাগে বাৰু হ'লেও মাজে মাজে
উম সেইটো আৰু ওলাই যোৱা হলে সন্ধিয়াটো হলে পাৰি আৰু সন্ধিয়া আকৌ মোৰ প্ৰেকটিছ থাকে যে প্ৰেকটিচৰ টাইমত গ'লে আৰু
কেতিয়া বা টো বন্ধ থাকে প্ৰেক্টিচ
উম সোমবাৰে হৈ অকল আৰু প্ৰেক্টিছৰ পৰা আহিম নোৱাৰি আৰু মানে বা কি ভাগৰ লাগে ন আহি গা চা ধুইখালি বিচনাখনত খালি পৰিলেহে ভাল লাগে আৰু
উম গৰমত আছে আৰু মজা লাগে
হা
গৰমত চেগা আৰু মজা লাগে
এই বা কৈছ নে ফেনৰ বতাহও কাম দিয়া নাই এই গৰমত
কোলাৰ এটা কিনি লও
কুলাৰ কিনিবলৈ এতিয়া পইচা নাই ৰ হাতত
কিবা এটা কৰ নিজে বিজনেচ এটা চাইড ইনকামৰ
উম, এতিয়াটো এতিয়া কৈ লাভ নাই, এই দুমাহত, দুমাহৰ পাছত মই কি ঠিক মই আকৌ ঘৰ যাবগৈ পাৰোঁ নাহ।
কিয় ঘৰত যাবিগে নেকি?
নহয়, ধৰ ঠাণ্ডা দিন আহিলে। ঠাণ্ডা দিন আহিলেতো মোৰ ৰুমৰ ভাড়াটো এনেই দিয়া হ'ব না, কাৰণ মই মাহটো ধৰি ধৰ কেইদিন? খুব বেছি দছ দিন মানেহে থাকিম ধৰ ইয়াৰ ঘৰত ৰুমত। তো' মই এনেই ভাড়াটো দিয়াতকে, খালী কৰি ঘৰ গুছি যাম, ঘৰৰ পৰা অহা যোৱা কৰিম। ধৰ, গেমে গেমে খেলিব যাব লাগে মই। তেনেকুৱাহে আৰু এনেও ধৰ এতিয়া অকলশৰে ন? ইমান থাকি ভালো লগা নাই, ঠাণ্ডা দিন কেইদিন ঘৰতে থাকিব
কিয়? লগৰ কা কোনোবা আছে যদি লগত নাথাক যে একেলগে? থাকিও ভাল লাগিব, কৰিও ভাল লাগিব।
মানে, এহ জোনে মাতিছে, সি এতিয়া সি হেৰিত আছে না, আৰু মানে ধৰ ৰুমত কাম চাম কৰি থাকে যে, এনেকুৱা কিবা ধৰ এই ডিম যে ডিমটোহ ডিমটো যে, ডিমটো হিট দি পেলাই মানে এই পোৱালিটো মানে হেৰি কৰে, উলিয়াই মানে তেনেকুৱা মেচিন এটা আছে না, অ, সেইটো বস্তু মানে সেইকাৰণে তাৰ ৰুমত থাকিব নোৱাৰি। আৰু খেলি-মেলি হয় ন? এতিয়া, সি ধৰ কামে চামে লাগি থাকে।
ভালো নেলাগে তেনেকে বাৰু।
অ'ভালো নালাগে না।
তয়ো কবি, মোক তোৰ লগতে বিজনেচ কৰিম মোকো,
অ'মোক নাই মই ভাবিছোঁয়েই, সেটোৱেই। মানে ধৰ হাঁহ বা লোক। কেল মুৰ্গি চুৰ্গি অলপ নি পেলাই অলপ চলপ সুমিয়াব লাগিব আৰু তাৰ পৰাই নি পেলাই।
সুমিয়াব পাৰা কিন্তু,
অ'সেটোৱেই, ভাবি আছোঁ ৰ' কিন্তু ডাইৰেক্ট কৰোঁ বুলি ক'লেতো কৰিব নোৱাৰি, হাতত পইচাওটো লাগিব।
অকমান কিবা এটা কৰি গুটাই পেলাই, এ, হেৰিত লগাই দে, বিজনেচত লগাই দে এনে লাভ হয় পিছত। তাত মানে এনেকুৱা কম কম, কম কম পইচাত লগাই দে, মানে এনেই যেতিয়া আহি থাকিব ন। নিজৰ সৰু সুৰা খৰচটো ওলাই থাকিব। অকলেহে আৰু
সেইটোৱেই, সেইটোৱে লাগে বাৰু নিজ নিজৰ সৰু সুৰা খৰচটো ওলাই থাকিবলে। বাকীটো আৰু বা, অ'। নিজে চলাটোকে হোৱা নাই বাৰু, সেইটোকে কৰিব লাগিব আৰু
অ। হ'ব দে বাকী ভাল যদি, পিছত কথা পাতিম আৰু
অ', দে ঠিক আছে।
উম।